হেল্ল'
হেল্ল'
কি কৰিছা
শুই আছো
কেলে
গাটো ভাল নহয়
কি হৈছে
দাঁতৰ বিষ
কি
দাতৰ বিষ অ।
কেতিয়াপা
অ', আজি এসপ্তাহটামান
ই আই তাবিজ্টো বেয়া হৈ গল নি
জানো গম নাপাওঁ কি হল তাবিছ
খুলি পৰে নে কি তাবিছটো
না পেলোৱা
পিন্ধি আছা নি
উম,
অ',
না আম চোবাই এইফে গুৰি ৰাখে এইফালে বি বিষ বিষুৱা দাতৰ ফালে আম চোবাই দিয়াৰ কাৰণে হ'ল নিকি
অ', খক লাগিছিলে
নহয় কিমাননো একেগিটা দাতেই খাই থাকিবি অ সেইটো বুলি সেইফালৰ দাঁতগেটাই খাইছিলো
বৰ ভাল কথা
খা আম
তাকেহে বা কে লৈ চিভিলৰ পাহে আহিবগে লাগিব
অ', কেলে তোক কল কলিখ যুগৰ পা যাম যাম যাম যাম কে আজিলে
তাকে হে যাম যাম যাম যাম কে এই দাতৰ চিভিললৈ গ'লে হেনো ধেৰ পই থাকে বোলে দিয়ে অ সেইবোৰৰ কাৰণে যাবলৈ মন নাযায় আকৌ
সেইবোৰ কিবা ফ্ৰিয়ে নহয় জান নো
এ ফ্ৰি হলেও আকৌ দুবাৰ দুদিন তিনদিন মান যাব লাগিব নহয়
উফ ৰাম বেলেগ প্ৰাণী আকৌ দেই মাই গত ত ফ্ৰী বস্তু গিটালৌও যদি যাবলৈ ইমান এলাহে কৰ পইচা দি কেনেকে যাবি বাও ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম বেলেগ সৰ্জন কৰিলে আকদেই ভগৱানে
উম
তাকেহে তাকেহে
যাব লাগিব এদিন চাও দিনটো গুচি যায় নহয় ওলাই যাবলৈ ভাল দিনটো যাব তাতে
একো নাই বেমাৰটোতে আকৌ উম, তাকৰ বিকাই আছে ডাকৰ বিকাই আছে এনেকে বহি থকাত কি ভালে।
তাকে হে।
ভাত চাত খোৱা নে নাই?
হেল্ল'?
কি হেৰে খালা?
অ', মইও আজি পইতা ভাত খালো।
উম,
আ পইতা ভাত নাই খোৱা বাৰু মই গৰম ভাতত পানী ঢালি খালো। আলু গুতিয়ে পিয়াজ এটা কাটি।
উম,
মজা লাগিলে খাই।
দেখিখি।
আহা হা বেয়া তেষ্টি আছিলে খাবলে।
অ'
মই মূৰটোত ইমান ওকনি হ'ল।
ভাল কথা আক।
উম,
লাগে সেইকেইটাক খুজিযাই থাকিবলৈ।
চিকতা মোৰ গা চা নোম চুম থিয় হৈ গৈছে আই ভাবিয়ে। অ' দেহা সঁচাক কেনেকে জীয়াই থাকিব সেইগাল ওকনি লৈ তাই মোৰতো কিমান দাঠ বাও চুলি কোচা
পাৰে।
বেলেগ দিছে ভগৱান। তেওঁ তেওঁ বেছি শক্তি দিছে দেই ভগৱানে বেছি শক্তি দিছে।
যোৱা নহ'লে নহয় পইচা উলিয়াবলৈ।
অ', দাদু গলৈ যাব আছিলে নহয়।
আজি নালাগে কাইলৈ যাবি।
কেনেকে এনেকে চোন গৈয়ে আছে দিন কেইটা আজি নালাগে কালিও গ'ল আজি নালাগে কাইি যাবি আজি আকৌ কাইলৈ নাজিলে।
নহয়। বাবুৰ ওচৰত হাফ পেণ্টটো দি থৈ আহিব লাগিব চেইন লগাবলৈ আজি আকৌ বাবুৱে নকলে নহয়।
অ', তাহাঁতৰ নিজৰ দৰকাৰ থাকিলে মানে তাৰ মানে যা ধৰিলে মানে নাযাবি।
নহয় তেতিয়া মই বিজ বাইশ বা তেইশ তাৰিখে হেৰি আৰ্ট শিকিবলৈ যাওঁতে পেণ্টটো লৈ আহিব পাৰিম। কাইলে যদি দি থৈ আহ চেইনডাল লগাই। পাৰিলে বিকি দিব নহবা ঘৰত পিন্ধিব পাপাই। চেইনডালহে লগাবলগীয়া হৈ হৈছে অন্য একোধনা পেটটো বৰ ধুনীয়া। তই নিপিন্ধ সেইটো পুলিচ পেণ্ট ৰংটো পুলিচ কালাৰ।
ভালে পিন্ধিব এই কেইটা দেখাবা চোন মোক।
উম, ৰৌ সেইডাল ধৰৰা আলমাডালতে আছে দেখোন সেইটো।
নাই দেখা আকো মই।
উম, তোৰ বিচনাতে আছিলা আই সেইটো মই তোৰ বিচনাতে থৈ দিছিলো।
গমে নাপও।
তাকে বাক ব্লাজ এটা হা হাতটো অকমান চিলাবলৈ দিছিলোগে ফাটি আছিলে। তাকে বাহ চিলালি নে নাইয়ে চিলিৱা জানো ব্লাউজটো।
বা মোক কালি কাপোৰ মেখেলা এখন দিছিলে এই ইস্ত্ৰিৰ কৰি দিবলে মই দিয়াই নাই।
উম, দিবহে ভালকে
আজি ইস্ত্ৰি সিস্তি কৰি দিবগে লাগিব।
মই কৰিব পাৰো নহয় মই আকৌ নোৱাৰো ভয় লাগে সেইটো কাৰনে হে নাই কৰা
তুমিনো পাৰা কি মিক্সিটো মাৰিব নোৱাৰা ইষ্ট্ৰিটো মাৰিব নোৱাৰা পাৰা কি জানো তুমিহে জানা আৰু
মই কম জানো
জা নাই নো গাঁৱলীয়া গঞা
বা হ'ব তইয়ে তউনীয়া চহৰীয়া
ইয়েচ মই চহ মই চহৰীয়াও নহয় খালি মই জানো
ময়ো জানো খালি মোৰ ভয় লাগে
সেইটো জনা বুলি নকয় সেইটো নজনা বুলি কয়
সেইটো জনা বুলিয়ে কয় নজনা নহয় জনা মাৰিবলৈ দিলে পাৰো নহয় মাৰিব খালি ভয় লাগে কেলে জানো
উম উম সেইকাৰণে ধৰক মই টাউনলে গলে মোলে ফোন কৰি ফোন কৰি মই আও মিক্সিটোতে চাটনি অকন বনাবলে লৈছ ছিলো আও মিক্সিটো বাৰু কেনি পকাও
মই মিক্সিৰ কথা কোৱা নাই ইষ্টিৰ কথা কৈছো
মিক্সি মোৰ সোধা মানত আছে বৰচাৰ লগত যেনে মই গৈছিলো যে
অ
চুপাৰ মাৰ্কেটত বহি খাবলে লৈছে নে কিবা ক'ৰবাত গৈ পেলাই আকৌ চুপাৰ মাৰ্কেততে আছিল বোলে ন খাবলে লৈছো এইফালে ফোন আহিছে কি হ'ল মিক্সিত তো কেনি পকাই ঔ আই মিক্সিটো পোকৰ ফালে পকাই অ মই ন অ হয় মই টাউন যাব লাগিব নহয় মই তোমাৰ হেৰি কৰিম ভাবিছো মানে তোমাৰ কি হে ব্লাউজটো দিবলে আছেই তাৰপিছতে নোলাই এম বহুত দিন চলাবলে ব্লাউজটো দিব আছে নহয় তাৰপাছতে আৰু
তোমাৰ হ'লে নি
অ দুই তাৰিখৰ পৰা একজাম আছিলে এডমিট থৰি না বিশ তাৰিখতে ওলাব আজি বিশ
আজি আজি একৈশ
অ পঁচিশ ছাব্বিশ তাৰিখ মানে ওলাব চাগে অ
অ সেইবোৰ ওলাব মানে
ৰহ চোন তই যিতো কৈছো সেইটো শুন
পৰীক্ষা বা
যিটো কৈছো সেইটো শুন ফোতোৱা কথা কৈ থাকা তুমি মই তেতিয়া মৰ্ণিং গুটি টো টাইমত লৈ আনিব পাৰিম ভাল মণি বুইছা নে
বুজিছো
এ নুশুনা হলা
শুনিছো
মণিগুটি বগা বগা বেয়া হ'ব নেকি?
টাউনত ক'তনো পায় এইবোৰ সূতা-চূতাবোৰ?
কেলে হেৰিয়া এই উম কি বুলি কয় এইটো কিবা এই মুকুতামণিৰ নিচিনা মণি কেইটা যে সেইকেইটাকে দি বনাবি আকৌ।
ক'ত মুকুটামণি আছে মোৰ ওচৰত?
মুকুতামণি নহয় দেখিবলৈ যে তেনে কিবা বগা বগা মণিকেইটা, কিবা ব যে ছেট এটা আনি দিছিলে সেই ছেট টোৰ পলা খুলি ল'বি আকৌ।
উও কেনেকুৱা অশ্লীল কথা কয় মানুহজনীয়ে অ।
অ সেইযোৰ নিপিন্ধা যেতিয়া মণিকিতা কামত আহিব।
উম
সেইকেইটা মণি লগালে ভাল লাগিব দেখি অকমান ডাঙৰ ডাঙৰ জিলিকিব।
বেছিয়ে ডাঙৰ সেইকেইটা, আৰু সেইকেইটা জুৰি সেইকেইটা জুৰিব নে সেইকেইটা, সেইকেইটাই থৰি না গোটেই চাদৰখন হ'ব।
যদি লিখি ল'বি, যদি হয় তেতিয়া কৰিবি আৰু নহ'লে নকৰিবি এইটোহে কথা।
আৰু এতিয়া মণিতা যদি কলা হৈ যায় তেতিয়া?
মণিকেইটা হেৰি সেইকেইটা মণি কলা হৈ নাযায়।
ইছ।
সোণালীটোৰ হেৰি কালাৰটো গৈ পেলাই মামৰে ধৰা ৰংটো হ'ব।
অ'।
ৰূপালীটো তেনেকে ৰং টো গৈ পেলাই ৰূপালী ৰংটো গৈ পেলাই মামৰা ধৰা হ'ব, সেইকেইটা আকৌ শিলৰ নিচিনা হে এইকেইটা ৰং নাযায় চাগে। সেইকেইটা মানে মণি ম সঁচাকে মণি গুতি সেইকেইটা। এইবোৰ তহতি যিবোৰ এতিয়া লগাইছো সেইবোৰ ৰং যাব ধুললে।
মানে সেইটো কেনে কাৰণো মই কৈছো ন যে বেলেগ কিনি আনিম বুলি আৰুনো কি কৈছিল।
বেলেগনো কেনেকুৱ আন বেগ এনেকুৱাই হে পাবি।
অ।
সোণালী পাবি বা ৰূপালী পাবি। সোণালীটোও ৰং যাব ৰূপালীটোও ৰং যাব।
সোণালী ৰূপালী আৰু আমাৰ খেদেলি।
মই তেওঁ বুলি কথাটো কৈছো মোৰ মতে কিন্তু সেইবোৰ ৰূপালীটোও ৰং যাব, সোণালীটো ৰং যাব। মই দেখিছোতো আৰ।
ফাগুনত আহিবা লিগাং চাবলৈ।
নহ'বা অন্ন বেলেগ কিবা দিব নোৱাৰ নেকি?
কেনেকুৱা?
বেলেগ কালাৰ দিলে দেখিবলৈ ভাল নালাগিব বাৰু।
বেলেগ কালাৰ দিব পাৰি নীলা দিব পাৰি। মণিটোৰ ওপৰত দিপেনড কৰিব ন মণিটো কেনেকুৱা ৰঙৰ কেনেকুৱা ধুনীয়া মণিটো ডাঙৰ সৰু।
অ। গম পাইছোঁ।
হয় জানো? যে হাতত যে এইবিলাক যে চাইদ খিনিত যে তি নিচিনা হৈ আছে যে, ওখ ওখ যে।
শুনিছা নাই? আজি সেয়া চাই চো এয়া অকমান। সেইখিনি আজি হেৰি হৈ আছে পায়। জামৰি আছে মানে খজোৱাটো নাই বাৱ বহুত দিন পা। সে দেতল খনা পাছ পাই মো ভাল হ'ল নেকি দেতলটো। খালি মই আকৌ সানিবলে বাদিদিলো লাগিল বাৱ।
তুলসী পাত অলপ চিঙি উতলাই ৰস অকণ মিক্সিত বনাই বটল এটাত ভৰাই থবিচোন সদায় তুলসী পাতৰ ৰস সানিবি।
তে কি হ'ব?
তুলসী পাততো বহুত কাৰণত ভাল বুলি কয় মানুহবোৰে।
তাকে মই মানে নথকা মানে মানে সেইদিনা যে মই যে বহি বহি যে মই যে আগ পাচ পাচফালে যে হেৰি খানি আছিলো। এ টো কি বুলি কয়? উম দেতল হানি আছিলো যে, ডাইৰেক্ট দ মানে। পানীত তিয়াই নহয় ডাইক্ দেত হানিছিলো মানে দেই।
উম।
সেইটো মানে তাৰ পাছত মানে মই অকমান নটিচ কৈছো মানে সেদিনাপা মানে খজুৱাও নাই। তাছতে এতিয়া জামৰিও আছে। ছালতো সুতুৰা সুতুৰ পৰি আছে জেগাই জেগাই যেনিবা। খালি মানে বা কি সেনেকে খজোৱা মেলা নাই। চা মই মানে একানে মই এণ্টি বেটেৰিয়েল ক্ৰীম। টো মই বহুত দিন ল পালোঁ মলমটো। কিন্তু সেইটো পা মই অকনো কিন্তু পোৱা নাছিলো পাৰ্থক্য আগত দেই। কিন্তু মই এনেকুৱা লাগিছে মানে দেটলটো হনা পাছ পা হে মানে হৈছে নেকি বা দুইটা হানা কাৰণেও হ'ব পাৰে নাজানো আৰু।
দেতল টোৱে কিজানি ভাইৰাছটো মাৰি দিছে।
-বও পাই দে। বেক্টেৰিয়া।
অ বেক্টেৰিয়া। অ। ডাঙ ডেটল এটা আনি ল'ব লাগিছিলে।
তাকে তাকে হেতুকে সানি কাইলে আকৌ সানিবই লাগিব।
কাপোৰবো দেটলত তিয়াই তিয়াই ধুবি? কাপোৰ বোৰ দেটলত তিয়াই তিয়াই জুবিয়াই জুবিয়া আডাল দিবি।
আয়ৈ এতিয়া যাব নালা। এতিয়াই
খজুতি লাগিলে নহয় যাবলে।
উম। খজুতি লাগে ত' তৎক্ষণাতে।
য়েচ, আৰু ইয়াতো টাইম আছা। চাওচোন যি হৈছে। অ, নহয় জানো।
অ। আজি ইন আজি আজি ইনকমো নাই। পাপা বজা বেলেগ বেয়া।
হয় নি?
দলৈ গাঁও ফাল পা পইচা নাপালেই। তাকে কৈছে।
তাকে কৈছে আজি বজাৰত লৈ যাম। ব বেয়া পায়। পইচা ছাব্বিশ নহ'লে। ছহেজাৰ পোৱা জেগাকনত যদি ছাব্বিশ শ টকাও নাপায় তেতিয়াহ'লে বজাৰ কি আৰু?
গাখীৰবোৰ নাইকিয়া হ'ল যে মানুহবোৰ সেইকাৰণে চাহপাত বোৰ দিন যোৱা হৈছে সেইকাৰণে নলয়।
কেচিখন যে কেচিখন বৰ্তাই সেইদিনা মোক কৈছিলে কেচিখন আকৌ বৰ্তাক দি দিবলে বৰ্তাই আকৌ এখন ধৰাই দিম বুলি কৈ কৰি দিম বুলি কৈছে।
লৈ যাবি।
অ জানো যোৱা নাই গলে লৈ যাম বাৰু।
কেলে এই কাপোৰযোৰ মেখেলা খনৰ ইস্ত্ৰি কৰি পেলাই লৈ যা আক।
অঁ।